হেল্ল' উম শুনিছো শুনিছো মোৰ মাত্ৰো শুনিছানে
উম শুনিছো শুনিছো কি কৰিছা
এয়া তোমাৰ এই আমাৰ ঘৰৰ ওচৰতে জিৰণি চৰা এটা আছে তাতে বহি আছো ইমান গৰম উঠিছে
তাকে তাকে আমাৰ এইফালেও বহুত গৰম নহয় তাকে ময় সেই ৰাস্তা তাৰফালেহে ওলাই আহিছো এতিয়া অকণ মানে গছ গছ আছে মানে আমাৰফালে এে গছৰ তললে ওলাই আহিছো অকমান
ঠিকে আছে ঠিকে আছে।
অ বাকী ভাত পানী খালা নাই?
উম ভাত পানী খালো বাৰু দেই। এ দালি চবজি সেইয়াই আৰু।
অ', অ', অ'।
উম, খবৰ খাতিয়ে আছো আৰু ভালেই ভালেই।
অ', ভালে ন? আজি ইমান দিন দিনৰ মূৰত ফোন কৰিলা যে কিবা কথা আছিল নেকি?
অ', এই মই তোমাৰ লগত ধৰা কথা এটা আলোচনা কৰিবলগীয়া আছিলে।
অ', কি কথা কোৱাচোন।
কথা মানে ধৰা আজি দুই তিনদিন মান আগত মোৰ লগত এটা ঘটনা এটা ঘট টিলে দেই। মানে কি হল, তোমাৰ অনলাইন শ্বপিং প্লেটফৰ্ম যে। তাত তোমাৰ মোৰ কি কি হ'ল মই কি এটা অৰ্ডাৰ দিছিলোঁ। তাৰপিছত কি হ'ল সেই ঘড়ীটো মানে মই ঘূৰণীয়া আৰু কলা ৰঙৰ আছিলে। সেই ঘড়ীটো মই অৰ্ডাৰ দিলো তাৰ পিছত ঘড়ীটো অনলাইন মানে দে হেৰি আছিলে অনলাইন পে'মেণ্ট দিবহে পাৰি, মানে কেছ অন ডেলিভাৰী নাছিলে। তাৰপিছত মই দি দিলো অৰ্ডাৰ দিয়াৰ পিছত কি হ'ল ঘডৰিতটো আহিলে, এসপ্তাহৰ ভিতৰত আহিব বুলি দেখুৱাই আছিলে ছদিনতে আহিলে বাৰু। তাৰপিছত মই ঘড়ীতো যেত তিয়া ঘৰলে আনি মই বস্তুটো আনবক্সিং কৰি চাইছো, মই অৰ্ডাৰ দিছিলোঁ ঘ ঘূৰণীয়া তাৰ পিছত আহিলে মানে চাৰিচুকীয়া।
চাৰিচুকিয়া অ'।
ভাৰ তো অকনমান খেলি মেলি পালোঁ। ব্লে মানে ফুল ব্লেক কালাৰ দিছিলো পুৰা ক'লা ৰঙৰ, তাৰপিছত মানে আহোত ততে অকমান এই চিলভাৰ কালাৰ নিচিনা আহিলে তাৰপিছত মই তোমাৰ এই ৰিটাৰ্ণ পলিচিও আছিলে আগতে এসপ্তাহৰ ভিতৰত মানে মই ৰিটাৰণ কৰিব পাৰোঁ। তাৰপিছতই পলিচ এপ কৰি কৰি দিলো মানে তোমাৰ মিচুজ বুলি দি পেলাই মই দিলো ৰিটাৰণ কৰিলো। ৰিটাৰণ মানে তাত হে হল একচেপটেড বুলি দিলে কিন্তু তাৰ পৰা একো ৰেচপণ্ডচ নাহিলে। আচলতে ৰিটাৰ্ণ কৰিলে মানে কি হয় কাষ্টমাৰ কেয়াৰ বা যোনজনে তোমাক ডেলিভাৰী দিছিলে তেওঁৰ ফালৰ পৰা এটা ফোন আহে, মানে সেইটো কনফাৰ্মেশ্যনটো লয় যে আপুনি কেলৈ ৰিটাৰ্ণ কৰিছে বা কি কাৰণে ৰিটাৰ্ণ কৰিছে। সেই তেনেকুৱা ধৰণে মোৰ একো ফোন নাহিলে আৰু কি হ'ল সাত দিন পাৰ হৈ গ'ল। তোমাৰ মোৰ ঘড়ীটো ৰিটাৰ্ণ ল'বলৈ নাহিলে তাৰপিছত কি হ'ল মই তোমাৰ কাছ তমাৰ কেৰালাই ফোন কৰিলো, মই বোলো এনেকুৱা তেনেকুৱা হ'ল আজি তোমাৰ এসপ্তাহ দুসপ্তাহে হৈ গ'ল মোৰ ঘড়ীটো এনেকুৱা এটা প্ৰব্লেম। যিটো দিছিলো সেইটো নাহিলে কিন্তু তেওঁলোকে হ'ব আমি ফিক্স কৰি দিম বুলি কৈ তেওঁলোকে একো নকৰিলে, এতিয়া কি হল মানে আল্টিমেটলি চাবলৈ গলে মোৰ সেই ঘড়ীটো কিনিছিলো যে সেইটো মানে কিনা নিকিনা একেই অৰ্থ হ'ল আচলতে সেইটো পানীত পোৱাৰ নিচিনা হল, কাৰণ মই মোৰ লগত মিংড়টো অৰ্ধাৰ কৰিছো ন তেতিয়া সেই ঘড়ীটো যদি মই পিন্ধো বা মোৰ হাতত যদি সেইটো নোখোৱাই তেনেহলে সেইটোতো কিনা একো অৰ্থই নাথাকিলে। আচলতে কি ব বৰ্তমান কি হৈছে আমাৰ যেতিয়া এই অনলাইন শ্বপিং এই প্লেটফৰ্মবোৰ মানে মানে আহিছে, তাৰ ফলত ধৰা মোৰ এটা অসুবিধাৰ কাৰণে সেইটো বেয়া বুলি নকওঁ কাৰণ এই এপ এটা অসুবিধাৰ উপৰিও তাৰ বহুত লাভো হৈছে। কাৰণ কি হয় এটা বস্তুৰ কেতিয়াও অকল ভাল গুণ বা এতিয়াও অকল বেয়া গুণ নাথাকে সেয়ে তাৰ লগত ভাল গুণৰ লগত কিছুমান বেয়া গুণো থাকে সেইটো বেলেগ কথা তাৰ বাহি কি হয় মানে এতিয়া ধৰা অনলাইন শ্বপিং প্লেটফৰ্ম পৰাম কেনেধণৰ লা হৈছে মই ক'ব কম দেেই দো কটামান মানে ধৰা তুমি অনলাইন শ্বপিঙত যে তোমাৰ বিভিন্ন ধৰণৰ বস্তু পায় কাপোৰ কানিকৈ আদি কৰি ইলেক্ট্ৰনিকছৰ বস্তু হওঁক বা খাদ্য সামগ্ৰ্ৰ বস্তু হওক সকলো ধৰণৰ বস্তু পায় এতিয়া কি হয় আমি দেখো যে আমাৰ গাঁও অঞ্চলতো বাৰু বেলেগ কথা দেই আমি যদি নগৰ অঞ্চলৰ কথা কওঁ আমি বিভিন্ন আমি দেখিম যে প্ৰায় খুব কম সংখ্যক মানুহে মানে আজৰি খাম আজৰি থাকে মানে কিন্তু প্ৰায় নাইনটি এইট পাৰ্চেন্ট মানুহ সেই নগৰ অঞ্চলত ব্যস্ত মানে এ ধৰা দিনৰ ভাগতো একেবাৰে তেওঁলোকে সময় নাপায় প এই ৰাতি যি অকমান সময় পায় সেই খিনি তেওঁলোকে সেই ৰুমত কটাবলগীয়া হয় মানে ধৰা অ মানু কাম কৰিলেও ৰেষ্টৰ প্ৰয়োজন যোয় সেই তেওঁলোকে সেই ৰেষ্ট ল'ব লগীয়া হয় সেই তেনেক্ষেত্ৰত যদি আমি অনলাইন শ্বপিঙৰ ব্যৱহাৰৰ কথা চাওঁ এতিয়া এজন মানুহে ধৰা বিভিন্ন ধৰণৰ সেই প্লেটফৰ্মৰ পৰা বস্তু কিনিব পাৰিব
কিনিব পাৰিব হয়
এতিয়া ধৰা কিছুমান বস্তু ধৰা যেনেকুৱা যন্ত্ৰ পাতিকে ধৰি বিভিন্ন ধৰণৰ আমাৰ কাপোৰ কান্দি এতিয়া তেওঁলোকৰ ধৰা বজাৰলৈ গৈ সেই বস্তুসমূহ কিনিবলৈ সময় নাথাকে তেতিয়া তেওঁলোকে কি কৰিব পাৰে আৰু বজাৰলৈ যোৱাৰ লগে লগে কি হয় দুই তিনি ঘন্টা আমাৰ নষ্ট হৈ গুচি যায় তেওঁলোকে সেই ডিউটি থকা টাইম খিনিতে সেই দুই তিনি ঘন্টা সময়খিনিতে তেওঁলোকে লাহেকে অনলাইন প্লেটফৰ্ম কি হয় সেই তিনি ঘন্টাৰ কামটো আছে আধা ঘন্টাতে তেওঁলোকে কৰিব পাৰে আৰু কি হয় কেতিয়াবা খাদ্য সামগ্ৰীৰ ক্ষেত্ৰ ো মানে তেনেকুৱা হয় আচলতে গ্ৰ'চাৰী ষ্ট'ৰ এখনলে গৈ তুমি বস্তু কিনিতে বহুত সময় নষ্ট হৈ যায় বা তেওঁলোকৰ আচলতে ইমান সময়ো নাথাকে সেই তেনেক্ষেত্ৰত তেওঁলোকে সেই গ্ৰছাৰীখিনি অৰ্ডাৰ দি থৈ দিলে তাৰপিছত সেই তেওঁলোকে কি কৰে সেই বস্তু খিনি তোমাৰ পাছদিনা বা সেইদিনা হলেও আহি দি থৈ যায়হি সেই তেনে ক্ষেত্ৰত আচলতে অনলাইন শ্বপিঙে বহুত ধৰণৰ আমাৰ উপকাৰ কৰিছে বা অনলাইন শ্বপিঙৰ পৰা আমাৰ সুবিধাও হৈছে আচলতে হয় এতিয়া তুমি এই অনলাইন শ্বপিঙৰ ওপৰত তুমি কি মন্তব্য দিবা বাৰু
অ এতিয়া আচলতে চাবলৈ গলে অনলাইন শ্বপিংটো আমাৰ ভালেই হয় নহয় এতি তুমি অনলাইন শ্বপিঙৰ তোমাৰ সুবিধাৰ কথা কৈছাই হয় নহয় এতিয়া সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ অনলাইন শ্বপিংটো আচলতে বহুত মানে ভাল আৰু এটা সুবিধা
মানে কি হয় এতিয়া তোমাৰ এতিয়া বহুত মানুহৰ তোমাৰ মানে সময় নাপায় বহুত মানুহে সময় নাপায় তোমাৰ মানে সকলো তোমাৰ নিৰ্দিষ্ট নিৰ্দিষ্ট কামত ব্যস্ত থাকে তোমাৰ এতিয়া বহুত মানুহৰ কি হয় এনেকুৱা তোমাৰ সিহঁতৰ মানে একেবাৰে ঘৰৰ পৰা ওলাই যাবলৈ সময় নাথাকে গমাইছে নাই অ সিহলে তোমাৰ নি ব ত এতিয়া তোমাৰ সকলো মানুহে মানে এনেকে তোমাৰ ধৰি লোৱা অ বজাৰ কৰিবলৈ যাব যাব নোৱাৰে মানে এতিয়া তোমাৰ বজাৰ কৰিবলৈ যোৱাৰ লগে লগে কি হব তোমাৰ আল্টিমেটলি তোমাৰ দুই তিনি ঘন্টা এনেই গুচি যাব
গুচি যাব হয় হয়
আচলতে এজন মানুহৰ তোমাৰ একদম মানে কৰ্মী মানুহৰ ইমান সময় মানে তোমাৰ বজাৰৰ ক্ষেত্ৰত মানে খৰচ কৰিবলৈ মন নাযায় বা সিহঁতে সিমানখিনি সময় অপচয় কৰিব নোৱাৰে গম পাইছা নাই গতিকে সেই ক্ষেত্ৰত কি হব তেওঁলোকৰ সময়তো বাচিবৰ কাৰণে আমি অনলাইন শ্বপিঙৰ সহায় লব পাৰো সময়টো বচাবৰ কাৰণে কাৰণ এতিয়া ধৰি লোৱা আজিকালিো তোমাৰ ফাষ্ট ডেলিভাৰীও আহি গৈছে বহুত
আহি গৈছে হয় হয়
তুমাৰ এতিয়া তমাৰ কিছুমানাদয় বস্তু দিলে কি হয় অ তমাৰ দুঘন্টা তিনি ঘণ্টাতে আহি পা যায় সি যেনিবা অকণমান পইচাটো অকণমান অ পইচাটো অকমান এক্সট্ৰাকে লয় আৰু
লয় লয় হয়
ন ইমান সোনকালে ফা্ট ডেলিভাৰী কৰিলেতো সিমান পইচাটো ল'বই আৰু
ল'ব হয় ল'ব হয় হয়
লাভ নাই কিন্তু এতিয়া তোমাৰ সেই এজন মানুহে তোমাৰ ধৰি লোৱা এতিয়া অ একদম পুৰা কামত ব্যস্ত মানুহজনে কি হয় তোমাৰ কেতিয়াবা ভাত খাবলৈও পাহৰি যায়
পাহৰি যায় হয় হয়
মানে কিছুমান মানুহ এনেকুৱা থাকে তোম ঘৰত ধৰি লওক অকলে থাকে
হয়
তোমাৰ ভাত বনাবলৈও সময় নহয় সেই তেনেক্ষেত্ৰত কি হয় তোমাৰ তুমি যদি অনলাইনত অনলাইন শ্বপিঙৰ দ্বাৰা যদি তুমি সেইটো বস্তুটো অৰ্ডাৰ কৰি দিয়া হলে এইবোৰ জমিতৰ জমিত চমিত কিবা কিবি থাকেইে নহয়
থাকে থাকে অ
আগৰ পৰা যদি তুমি বস্তু খিনি অৰদাৰ কৰিদিয়া তেনেহলে হললে অকল তোমাৰ ধৰি লোৱা সেইটো খুব সোনকালে ডেলিভাৰীটো আহি যাব
আহি যাব হয়
তোমাৰ ধৰি লোৱা সেই সম সেইটো সময়ত তোমাৰ কি হব তোমাৰ টাইমটোও বাচি যাব গম পাইছানে প্লাছ তোমাৰ মানে কষ্টও নহয়
নহয় নহয় আহ অ
লাভ হয় আমাৰ
হয়
গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে অনলাইন শ্বপিংটোৱে আমাৰ বহুত ধৰণে সুবিধা মানে আগবঢ়াইছে গম পাইছা নাই এতিয়া আৰু এটা সুবিধাৰ কথা কব বাৰু কি গম পাইছা নাই এতিয়া আমি আমাক ধৰি লোৱা এতিয়া কিবা এটা বস্তু প্ৰয়োজন হৈছে হয়ে নহয় সেই বস্তুটো কি হয় তোমাৰ অ আমাৰ ইয়াত যেনিবা নাই দ বহুত দূৰত আছে গম পাইছানে আমি যদি সেই বস্তুতটো যদি লৰ্ দি তেনেহলেেই ব্ত লে যিমানে দূৰত নাথক গম পাইছা না সেই বস্তুতটো তোমাৰ সেই কিমান দূ পৰা হ'লেও তোমাৰ এসপ্তাহ হ'লেও এসপ্তাহত হলেও আহ আহি মেলি সেই বস্তুটো পাবই গম পাইছা নাই এতিয়া মইে তোমাৰ এই সেইদিনাখন মই চেইনডাল অৰ্ডাৰ দিছিলো দেই তোমাৰ চেইনডাল অৰ্ডাৰ দিছো তাৰ আজি মোৰ কিন্তু আহ দহ দিন হৈ গ'ল গমাইছা না চিন্তাল আহি পোৱাহিয়ে নাই তাৰ পিছত মই ভ মই ভাবিছো দেই আৰে এডাল চেইন আহিবলৈতো ইমান দিন নালাগে হয় নহয় এনেই ধৰি লোৱা নৰ্মেল বস্তু অৰ্ডাৰ দিওঁ নে কি হয় তিনি চাৰি দিনতে আহি পা যায়
পোৱা যায় হয় হয় হয়
এইটো তোমাৰ দহ বাৰ দিন হৈ গ'ল আজিলৈকে চিন্তাল আহি পোৱাহি নাই গম পাইছা নাই তাৰপিছত মই বোলো ক'ৰ পৰা নো আহিছে বস্তুটো চাও বুলি এনেকে চাইছো কিমান বস্তুটো কৰ পৰা আহিছে কোনোবা ানে পাঞজাবৰ পৰা আহিছে সি
অ
পাঞ্জাৱৰ পৰা আমাৰ ইয়ালৈ কিমান দূৰ হয় নহয়
হয় হয়
গতিকে সেই সেই বুলি কিন্তু কিন্তু সেই বস্তুটো যে পাঞ্জাৱৰ পৰা আহিছে। সেই পাণজাব পৰা আহিছে বুলিো আমাৰ পৰা ইমান বেছি পইচা লোৱা নাই। যিটো যি যিটো উপযুক্ত মূল্য় সেইটোয়েৈছে গম পাইছো। এতিয়া যদি মই যদি সেই চিন্তানবলৈ যদি মোৰ যদি ইয়াৰ পৰা পাঞ্জাৱৰ পৰা আনিবলৈ যাও তেনেহলে কিমান পইচা খৰচ হব হয় নহয়। গাড়ী গাড়ী ভাড়াই দেখোন তোমাৰ বহুত বহুত কেইবা হাজাৰো গুচি যাব।
গুচিয় যাব হয়।
গতিকে সেই সেই ক্ষেত্ৰত চাবলৈ গ'লে তোমাৰ চোৱা সেই পাঞজাৱৰ পৰা বস্তুটো আনি মেলি তোমাৰ মোৰ ঘৰত দি থৈ যাবহি মাত্ৰ এশ টকা বা ডেৰশ টকাত গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ সেইটো বহুত ডাঙৰ সুবিধা
সুবিধা হয়।
সেই বহুত দূৰ দূৰণিৰ পৰা আহি মেলি আমাৰ বস্তুতটো আমাৰ হাতত পাই যাব সি হয় নহয় আমাৰ ঘৰত দি থৈ যাবহি যিটো যিটো বস্তু ধৰি লোৱা আমাৰ ইয়াত উপলব্ধ নাই সেই বস্তুতটো ধৰি লোৱা তোমাৰ সেই বেলেগ
বহুত ডাঙৰ মানে বেলে বলেগেগাৰ পৰা বহুত দূৰ দূৰণি দূৰ দূৰণি জেগাৰ পৰা আহি মেলি আমাৰও পাবহি
আবহি হয়
এইটো আচলতে আমাৰ অনলাইনৰ এটা বহুত ডাঙৰ সুবিধা গম বাইছাানে সেইকাৰণে মানে কি হয় অনলাইনত তোমাৰ বস্তুবিলাক খুব কম দামতে পাই যায় আৰু মানে সকলো বস্তু প্ৰায় উপলব্ধ থাকে গম পাইছা নাই সকলো বস্তুৱে উপলব্ধ থাকে। সেইকাৰণে চাবলৈ গলে অনলাইন প্লেটফৰ্ম টো হৈছে অনলাইন শ্বপিং প্লে ফৰ্মটো আম কাৰণে এটা বহুত ডাঙৰ সুবিধা বুলে ক'ব লাগিব হয় নহয়।
হয় হয়।
সেইখিনি আৰু তাৰ মাজত কি হয় কেতিয়াবাতো তোমাৰ কিছুমান প্ৰব্লেম দিবই আৰু হয় নহয়। যিহেতু তুমিও কৈছা তোমাৰ প্ৰতিটো বস্তুৰে এটা ভাল আৰু বেয়া গন্টো থাকেই আৰু এতিয়া ধৰি লোৱা কেতিয়াবা তোমাৰ সেই ৰিটাৰ্ণ কৰোে ধৰি লোৱা কেতিয়াবা পইচা পাতি সোমাওঁে অলপ দেৰি হয় আৰু আৰু কেতিয়াবা তোমাৰ মিচ হয় আৰু পইচা কেতিয়াবা নোসোমাব পাৰে। চান হ'লেও তুমি সেইটো তোমাক কাষ্টমাৰ কেয়াৰ সতে তুমি কথা পাতি সেইটো তুি ৰিফাণ্ড ল'ব পাৰা
আৰু হয় হয়।
দ পাৰ হ আৰু গতিকে এতিয়া চাবলৈ গলে অনল ক্ষ্ৰ ত ইমান প্ৰব্লেম নাই আজিকালি
অ হয় হয়।
টেকনিকেল ইছ্যু বিলাকো চল্ভ হৈছে এতিয়া
উম',
সেইখিনি আচলতে আি সেই কাৰণে অনলাইন্বপ আমি আমাৰ আ আমি আশ্বাদ বুলিও ধৰিব পাৰো হয় নহয়।
পাৰ হয় হয়।
সেইখিনিয় আৰু কথাখিনি বাকী তুমি অনলন শ্বপিৰ বিষয়ে আৰু কিবা কিবি ক'ম বুলি ভাবিছা নেকি?
নাই ধৰা আমি প্ৰায় খিনি কথা আমি আলোচনা কৰিলোৱ অনলাইন মানে ধ দৰে আমি কৈছো এতিয়া লাভ লোকচানৰ কথা। বা উপকাৰ অপকাৰৰ কথা আচলতে ঠিক তেনেকুৱা ধৰণৰ আমাৰ অপকাৰ যিমান আছে, তাতকৈ বেছি আচলতে উপকাৰ আছে। সেই তেনেকুৱা ধৰণৰ আমি আচ আচলতে কি কম দামত কি হয় দূৰ দূৰণি বস্তু বোৰ আমি কম দামত পাইছো। আৰু কি হয় বি বিভিন্ন আমি কাপোৰ কানি যিবিলাক আমাৰ ইয়াত অসমত নাপায়। সেইবিলাক আমি বাহিৰৰ পৰা আমাৰ ইয়ালে খুব কম দামত আমাৰ মাজত মানে দিছহি আনি দিছাহি।